হে'লো।
কি কৰি আছা।
অ আছোঁ এনে তুমি।
মইও এনে আছোঁ।
অ খানা পিনা কৰিলা।
কৰিলোঁ কৰিলোঁ তুমি কৰিলা।
মই কৰিলোঁ অ। অ আজি মই অ পাহৰি থাকিলো।
বাহ এই গৰমত।
তুমি কি খালা।
মই মই সিজোৱা খাইছোঁ।
অ, অ কি কয় খবৰ খাতি।
ভালেই ভালেই ভালেই তোমাৰ কেনেকুৱা?
মোৰো আছো দিয়া বেয়া ভাল মাজতেই।
উম, বাকী ঘৰত চবৰে ভাল।
ঘৰত চবেই ভাল দিয়া তোমাৰ ঘৰত ভাল
ভাল ভাল ভাল।
অ'।
তোমালোকৰ ঘৰত কোন কোন থাকে বাৰু নে কোন কোন আছে?
আমাৰ যোইন ফেমিলি, তোমালোকৰ?
আমাৰ যোইন ফেমেলি।
অ, অ' মা কি কৰিছে তোমাৰ?
মা এতিয়া শুই আছে।
অ', অ' আচ্ছা। বাকী অ' এতিয়াতো গৰম ন চবকে বন্ধ-চন্ধ দিছে ফু ওচৰে-পাঁজৰে প্লেন বনাইছ নে নাই?
ফুৰিব চুৰিব যোৱা প্লেন বনাইছো বাৰু তেনেকে তোমাৰ
অৰুণাচল-চৰুণাচল এতিয়া যাবলৈ ভাল আৰু।
অ' অৰুণাচল যাব অৰুণাচলৰ ক'ত যাবা?
অৰুণাচল যাব পাৰি তাৰ পাছত মই তোমাক এনেই এডভাইচটাই দিছোঁ দেই যে এতিয়া মানে ক'ত ক'ত যাবলৈও পাৰি।
অ' নহয় অৰুণাচল যোৱা যদি অৰুণাচল নে কোনটো জেগাত যাবা টাৱাং যোৱা নে ৰূপা যোৱা নে
এ সেইটো ডিচাইড তাত হ'বগে মানে ত যে যাম অৰুণাচলত। তোমাৰ এতিয়া ধৰি লও মই ধৰি লও ইয়াত যাওঁ বুলি ক'লে মোৰ লগৰ কেইটো তাত নাযাবতো।
উম, উম।
ত' গোটেই কেইটা ডিচাইড কৰি যাব লাগিব বাকী এনেই দাৰ্জিলিং যাম বুলি ভাবি আছো।
অ' পাৰি।
ঠাণ্ডা তোমাৰ তুমি ক'ত যাম বুলি ভাবিছা?
তোমালোকে য'ত যোৱা আৰু।
মানে আমাৰ লগতে যাবা?
তোমালোকৰ লগতে যাম মই এতিয়া অকলে অকলে কাৰ লগত যাম নাই।
উ হয় নেকি।
উম।
তাকে তেনে ওলাবা যদি ফেন নাই তোমাৰ।
উম-উম ওলাম দিয়া।
উম, উম। তোমাৰ তুমি যেতিয়া কোৱা তুমি ছোৱালী মানুহ বিশেষকে লেডিজ ফাৰ্ষ্ট।
যাব পাৰি।
উ, পাৰি ওলাবা।
অ' ওলাম ন'?
উম।
হেৰি মন্দিৰতো যাম নেকি ন'!
অ' যাম যাম।
অ' আচ্ছা এনেই ছোৱালী নাজায় নেকি তোমালোকৰ লগত?
না ছোৱালী নাযায় অকল তুমিয়ে যাবা।
অ' অকণ ময়ে নে নেকি।
ছোৱালী নট এলাউড। তুমি কৈছা দেখি তোমাক কম যাব দিম আৰু।
এনে বেলেগ ছোৱালী কিয়
এই, উৎপাত কৰে কাৰণে যাব নিদো।
অ', আচ্ছা, এই চবতে নকৰে নহয়।
ছোৱালীৰ কথা, কোৱা নাই ল'ৰা মানুহ বিলাকে উৎপাত কৰাই যে।
অ', ল'ৰা মানুহ বিলাকে উৎপাত কৰে, তেনেহলে মই কেনেকে যাম।
ধৰি লওক, ধৰি লোৱা তোমাক কথা এটা কৈছো, বাই চানস ধৰি লও এতিয়া ছোৱালী মানুহ এজনী ধৰি লওক এই তোমাৰ দুজনী ধৰি লও দুজনী গ'ল কিবা এটা হৈতো ঘপকে হৈ গল, ছোৱালী বিলাকৰতো প্ৰব্লেম বিলাকতো জানাই
উম,
ত' লৰা মানুহ বিলাকেতো সেইবিলাক ঠিক কৰিব নোৱাৰেটো। হেল্প -হেল্পটো কৰিব পাৰিব কিন্তু, চব ক্ষেত্ৰত নোৱাৰে যে, সেইটো কাৰণে মানে আমি লেডিজ টো ইমান প্ৰিপেয়াৰ নকৰো।
আচ্ছা
তেনে মই নাযাওঁ ন,
যাবা, যাবা, ওলাবা, তুমি যাম বুলি কৈছা যেতিয়া ক'ম আৰু ওলাবা আৰু, কিয়? তুমি কি বেয়াই পাই গলা নেকি?
নাই মই বেয়া পোৱা নাই মানে, এতিয়া তাত মোৰ কিবা প্ৰব্লেম হলে মানে ছোৱালী নাথাকিলে মই, কোনে হেল্প কৰিব পোৱা
আমি আছো নহয়, তেতিয়া কৰি দিম আৰু তুমি যেতি যাম বুলি, হ'ব ঠিক আছে তুমি নাযাম বুলি কৈছা যেয়া হ'ব।
অ', আচ্ছা, চাই লওঁ ৰ'বা টাইমতটো আহক এনে যোৱাৰ আশা বাৰু আছে, মনটোও আছে যোৱাৰ
অ',
কিন্তু এতিয়া, উম, অ', মই যাব পাৰিম। পাৰিম মই যাব।
ঠিক আছে, ওলাবা তাকে
মোৰ মানে, হেৰি পিৰিয়ডছ আহি গ'ল আগতে
অ ', তেনে পাৰিবা যাব।
অ', আজি থি ডেজ, ত মই তেতিয়ালৈকে হৈ যাব অ মই হল।
উম,
মই, পাৰিম মই
পাৰিবা, পাৰিবা
পাৰিম, পাৰিম।
তে ওলাবা
আৰু বাকী, কিমান মান, লাগিব এনে গ'লে মানে
গলে মানে, তোমাৰ তুমি আঠ হাজাৰ টকা এটা, বাজেট ধৰি থোৱা।
আঠ হাজাৰ, আঠ হাজাৰতকে বেছি লাগিব, এনেই ঘুৰা ফুৰা হ'ব যে
মোৰ মতে নালাগে নেকি, কাৰণ এজন দুজনতো নাযাও
অ', আচ্ছা,
ত অলপ সৰহকে ধৰি লও পোৱালি, পোৱালি মানে, লগৰ গলে আৰু ধৰি লও ভাল আৰু, এতিয়া পইচাটো কমি যাব, আৰু চবেই কমাই কমাই দিব লাগিব।
অ', হেৰি এনেই মোক, ম মোক, মোক মিলাই পেলাই কিমানজন মমান আছো আছা?
উম, মোক মিলাই পেলাই তোমাৰ আমাৰ ছয়জন, আছে ছয়জন উম, তোমাক মিলাই
অ', আহ এনে ভাই ত যাবা নে, এ হেৰি কাৰ ছাৰ কিবা
উ বাইকতটো ইমান ৰিস্ক আছে আমি গাড়ীতে যাম চাগে,
অ, অ,
ত' তুমি কিহত অ, তুমি কি মানে বাইকত গলে ভাল পোৱা নেকি?
নাই মই বাইক ভাল পাওঁ।
আচছা আচ্ছা আমি আকৌ মই মানে কি মই ভাল নাপাওঁ বাইক।
অ, তুমি ভাল নোপোৱা নেকি?
না না।
অ, তোমাৰ কি কিহত মানে কি ভাল লাগে তোমাৰ কিহত গ যাবা?
মোৰ গাড়ীত গৈ ভাল লাগে, শুই শুই।
অ, অ, মই আকৌ গাড়ীত উঠিব মই কাৰ চাৰ এইবিলাকত উঠিব নোৱাৰোঁ।
কিয় বমি হয় নেকি?
অ, বমি হয়।
আচ্ছা।
আৰু মানে মই কাৰ চাৰত যদি বেছি দূৰলৈকে যা মই উশাহ নোপোৱা উশাহ নোপোৱাৰ নিচিনাহে লাগে এতিয়া।
উ, মই মানে বাইক উ মই মানে বাইকখন কিয় মানে ইমান বেয়া পাওঁ কাৰণ তুমি ধৰি লও ক'ৰবাত ধৰি লও গৈ আছা বহুত দূৰৰ জেগাত,
অ,
বাই চান্স হলে তোমাৰ টোপনি আহি গ'ল?
উম,
তুমি মানে থাকিবই পৰা নাই মানে তুমি নিজক দাঙিবই পৰা নাই ইমানো টোপনি আহিছে, যদি পঢ়ি যায় তেতিয়া তুমি কি কৰিবা কোৱাচোন?
সেইটো মানে তোমাৰ এক্সপিৰিয়েঞ্চৰ লগত কথা আছে ন। এতিয়া তোমাৰ বেছি টোপনি লাগিল তুমিতো ৰুম চুম এটা লৈ পেলাই তাত থাকিবই লাগিব। আৰু মানে কাৰনিলে মানে এটা ভালো হয় তুমি যদি ক'ৰবাত দূৰত যাবাত যোৱা, তোমাৰ টোপনি লাগে তেন্তে তুমি কাৰতে থাকি দিব পাৰিবা।
সটো মানে চব থ সুবিধা হয় আৰু।
কিন্তু হ'লেও মানে বাইকতটো মোৰ বেছি ভাল লাগে মই কাৰ চাৰ উঠিব নোৱাৰোঁ আৰু এনেই অ'টো' চ'টটো গ'লে মানে মই কিনাৰতহে বহি যাব পাৰি মাজত বহিলে মানে মই সসচ খাব নোৱাৰা হৈ যাওঁ।
অ, এনে তুমি এ-এইবিলাক কথা পাতি এনে তুমি কি পঢ়ি আছা বাৰু?
অ, মই এবাৰ ছেকেণ্ড ইয়েৰ, তুমি?
ছেকেণ্ড ইয়াৰ মানে পাইছে নে? এবাৰ কেণ্ড ইয়াৰ দিবা হায় ছেকেণ্ডাৰী?
হাই ছেকেণ্ডাৰী, তুমি?
মই এইবাৰ বি এ ফাৰ্ষ্ট চেম।
আচ্ছা আচ্ছা হেৰি আ, কি বুলি কয় তোমাৰ তো মানে মন্দিৰ এনেই মোৰ মন্দিৰ যাবলৈ মনছে কিন্তু ত মানে কোনটো মন্দন্দিৰ যাম
কোৱা মন্দিৰ এটা মানে হেৰি শিৱ মন্দিৰ এটা কোৱা আৰু কৰবাত। ওচৰত ভাল এ চব মন্দিৰ ভাল মানে যত মানে ভিৰ নহয় বেছি।
তুমি এনেই মৃত্যুঞ্জয় গৈ পাইছা?
মৃত্যুঞ্জয়, মূত্যুঞ্জয় গৈ ভাল পোৱা?
হুম হু।
নাই পোৱা নাই পোৱা।
কিয়?
নাই মানে এতিয়া যোৱাই নাই।
এনে তোমাৰ ঘৰৰ ইয়াতে ওচৰে পাজৰে ক'ৰবাত?
ওচৰে পাজৰে নহয় বাৰু।
কোনফালে?
আছে দিয়া ঘৰখন বাদ দিয়াচোন তুমি কোৱা কোনফিনে আছে মানে মানে মৃত্যুঞ্জয় মন্দিৰ ক'ত আছে
নগাঁওত আছে।
নগাঁৱত আছে মই নাম শুনি থাকো হা' যাবলৈও মনতটো আছে। কিন্তু মই মানে এতিয়া ফ্ৰেণ্ড চেৰন নাই কাৰ লগত যাম কচোন ক। ঘৰৰ মানুহখিনিয়েও তাইম ছাইম মিলাবৈ নোৱাৰে। তাৰো এতিয়া টাইম নাই। নিজৰ নিজৰ কামত বিজি
উম তু তুমিও বিজি হৈ যোৱা তোমাৰ কামত
অ' মইয়ো মোৰ কামত বিজি, কিন্তু হ'লে টাইম এটা ওলাই পেলাই মন্দিৰত যাব মানে মনতো থাকে ন?
উম সেইটো হয় বাৰু।
এতিয়া ঢেকীয়াজুলি মন্দিৰতো যাম যাম ভাবি আছো, শিৱ মন্দিৰটো যে নতুন
কোনটো কোনটো ঢেকীয়াজুলি?
ঢেকীয়াজুলি পাণবাৰী
অ' তুমি মানে ইয়াৰ ওচৰৰে।
উম মই যাম যাম ভাবি আছোঁ।
ওলাবা ওলাবা সেইটোত ময়ো নাই যোৱা দেই একেলগে যাব পাৰিম এইতোট।
অঁ যাম ন?
উম।
উম, শিঙৰি গৈছে নে নাই শিঙৰী মন্দিৰ?
উম, শিঙৰীটো বা আমাৰ ঘৰে বুলি ধৰিব পাৰা। শিঙৰী
অঁ শিঙৰীত মানে মই গ'লোঁ হাঁ ইমান ভাল লাগিল গৈ।
উম, শিঙৰি জেগাতো বহুত ঠাণ্ডা ন জেগাতটো মানে বহুত ঠাণ্ডা তোমাৰ মানে ইমান ইমান ৰ'দ চদ নাই।
সেইফালে মানে তুমি ফিল কৰা ইমান ধুনীয়া লাগে
উম।
আৰু তুমি এনেই চাৰ্চ টাৰ্চ গৈ পাইছা চাৰ্চত?
উম হু, উম হু, উম হু নাই যোৱা।
অ', অ' আচ্ছা। চাৰ্চচটো গৈছে বা কিমান ধুনীয়া ইমান ভাল লাগে জানা পিচ পুৰা পিচফুল।
না মোৰ তেনেকা ফ্ৰেণ্ডে নাই মানে লগৰে নাই, তেনেকুৱা য'ত যাব পৰা যদিও আছে মানে সিহ'তে নিনিয়ে আৰু কি কৰিম।
অঁ মোৰো লগৰ চাগৰ নাই মই অকলেই গৈ থাকোঁ।
মোৰ মানে ইমান যাব মন নাই এইবিলাক জেগাত।
আচ্ছা, মোৰ মানে ভাল লাগে গৈ পেলাই।
উম।
এতিয়াতো চাৰ্চটটো গৈ থাকো দেওবাৰে দেও
উম তুমি কি সেইটো ধৰ্মৰে নেকি?
উম ধৰ্ম বাদ দিয়া নাই তুমি ধৰ্মত কিয় লাগি আছা।
এ লাগি থকা নাই সুধিছোৱে মই জাষ্ট যে তুমি অ' এইটো কোৱা নাই বুলি কোৱা ডাইৰেক্ট
নাই নাই সেইটো নাই কোৱা মই মানে বাদ দিয়া আৰু কোনো ধৰ্ম মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই।
বা জুবিন তুমি মানে জুবিন কপি নেকি তুমি
আহ।
অ'।
ওলাবা এদিন চাৰ্চত যাম ন তুমি গৈ পোৱা নাই য তোমাক মই এক্সপ্ল'ৰ কৰাম।
ঠিক আছে ঠিক আছে ওলাবা।
মানে ইমান ইমান ভাল লাগে জানে আমাৰ ওচৰত ওচৰত নহয় বাৰু অকমান যাব লাগে মানে তাৰ 'ত তোমাৰ মানে গৈ পেলাই ইমান ভাল লাগে ইমান শান্তি পাবা তুমি
উম।
মানে বহুত ভাল লাগে। অ' ৰবা দুই মিনিট অ দিয়া হ'ব দিয়া ৰাখিছো।
উম।